হেল্ল' আছে এনকি।
কি নিমাই। কিবা সোমালে। বাতে পাচি। উম ত। টিভি নিছা ত এছ নিচা। হেল্ল ' অঁ, কোৱা?
কি কৰি আছ?
মই এনে অকমান বাহিৰত বহি আছো।
হয় নেকি? লগৰ লগত।
এক ঘূৰি নিচি ৰাজি নি হয় না। এইকেইটাক চাইড দে কি বুলি কি খবৰ তোমাৰ? ঘৰিৰ নিচিনা আছে না।
য়া তোমাৰ লগৰ
উম, অঁ।
কিহৰ পইচা পাইছে?
নাই এনে অকনমান মানে কিবা খেলি মেলি হৈ আছে বোলে তাৰ সেইটোয়ে সেইটোয়ে মানে কিবা কৈ আছে লগত লগৰটো। ক'ত আছা তুমি?
মই ঘৰতে আছো ৰ'বা।
উম' চাহ পানী খালানে নাই? মই এনেই অকণমান বাহিৰত অ' উম'।
আজি বহুত গৰম দিছে ন'?
অ' বহুত গৰম দিছে আজি এনে অকমান লগৰ তাত ফুৰিব নাই যোৱা আজি বৰষুণ দিছে ন' সেইটো কাৰণে কামত যাবই পৰা নাই।
অঁ '।
অঁ' তুমি অফিচত গৈছিলা আজি?
নাই আজি বৰষুণ দিছি নহয় আমাৰ এতিয়াও।
অ' অফিচত তেতিয়াহ'লে তুমিও নাই যোৱা নেকি?
অঁ'।
আজি কি অফ দিছে তেতিয়াহ'লে?
অ' নাই, অফিচত ফোন কৰি দিছো যে মই আজি আহিব নোৱাৰিম আহ, আমাৰ এতি বৰষুণ হৈ আছে।
অ' হয় নেকি? মানে, বহুত বেছিকে মানে বৰষুণ পৰিছে।
অ' পুৱা বৰ বেছিকেই বৰষুণ পৰিছিলে।
উম! আমাৰ এইপিনেও বহুত বৰষুণ পৰিছে। মানে কেই কেইদিনমান হ'ল চাগে পাঁচ-ছয়দিনমান, ৰেগুলাৰ মানে বৰষুণে পৰি আছে।
অ, অ
তুমি কত আছা এতিয়া ক'লা?
মই, এতিয়া ঘৰতে আছো ৰ!
অ' ক'তো ফুৰিব নাই যোৱা নিকি?
নাই
উম! কাৰেণ্টটো আছে নে নাই তহঁতৰ সেইপিনে?
নাই, কাৰেণ্টটো অলপ আগতেই গেইছা।
অ আমাৰ পিনেও নাই, সেইটো কাৰণে মানে নাই নাই। এ, লগৰ লগৰ তৰ মানে এমভেটাৰ আছে ন' মানে সেইটোৱে আহিলো তাহাৰ ঘৰত, সিহতৰ ঘৰত। ফেন হাৱা খাবলে। উম!
মৰ মোবাইলটো চাৰ্জ নাই, চতৰ পাৰ্চেন আছে।
অ' হয় নেকি? উম! তেতিয়াহ'লে তুমি চাৰ্জ দিয়া নাই মোবাইল?
নাই, তেহেনেৰ তাৰমানে কম্পিউটাৰত গিলো নহয়।
অ', অ'
পাছত, চাৰ্জ দিয়াই নহ'ল।
অ, চাৰ্জ দিব লাগিছিলে। আৰু কাৰেণ্টটো মানে এতিয়া কিবা ন, মানে গেৰেণ্টি দিব নোৱাৰি মানে কেতিয়া আহে। আৰু, এইকেইদিন মানে বহুত প্ৰব্লেম হৈছে কাৰেণ্টটো।
অঁ!
মানে ঘপক মানে আহে মানে, আকৌ যাই গুচিল লগত সেইটো কাৰণে মানে
বৰষুণ এৰা নহয়! এই কাৰণে আৰু ঘপক কৰি যায়, নাই খোৱা। তুমি?
ন মই নাই, ময়ো নাই খোৱা এতিয়া। অ, নাখাওঁ আৰু মানে ভাল নালাগে আমাৰ চাহ খাই। সন্ধিয়া টাইমত, আকৌ মানে গাখীৰ চাহ মানে এনে প্ৰব্লেম।
হয় নেকি! চুগাৰৰ চুগাৰ হৈ আছে আপোনাৰ?
নাই, নাই তথাপিও মানে হেল্থৰ কাৰণে মানে।
এই, তোমাৰ বিজনে
সেই খবৰবোৰ ভাল তোমাৰ? এতিয়া কেনেকোৱা তোমাৰ হেল্ল' হেল্ল' এ ভালে চলি আছে ৰ অকমান মানে প্ৰব্লেম হৈ আছে অলপ।
হয় নেকি?
উম।
কিহৰ প্ৰব্লেম হয় ন?
এনে মানে লগৰ কেইটা অ মানে ঘৰৰে প্ৰব্লেম মানে। দেউতা লগ আ অকমান কিবা চলি আছে মানে
অ
উম উ তোমাৰ? তোমাৰ কিবা তো তোমাৰ কিবাহত তোমাৰ যে ফিচাৰী আছে যে
হা?
তাত মাছ তোমাৰ যে ফিচাৰী আছে যে
অ
মাছ কিমানখিনি এৰি দিছ তাত?
নাই এনে দিছো পাঁচ কেজি মান।
হু হু পাঁচ কুইণ্টেল নেকি?
অ
অ হ
হে হে
ঠিকে আছে পিছত উম কিবা কেনেকোৱা চলি আছে সেইটো?
অ ভালে চলি আছে আৰু এটা হাঁহৰ ফাৰ্ম বনালো নহয় সেইকাৰণে আৰু মাছটো বেছি কৰি এৰি দিছো।
ঠিকে আছে এ ব্ৰইলাৰহে পোহিব লাগিছিল। ব্ৰইলা ব্ৰইলাৰ ফাৰ্ম নাই নেকি?
ব্ৰইলাৰ ফাৰ্ম বনাইয়ে তাত আক ব্ৰইলাৰৰ বেমাৰ আহে নহয় এ এতিয়া হাঁহৰ মাছ ৰো আৰ্ডাৰ হয়। সেইকাৰণে হাঁহ হাঁহটোৱে পুহিছো মই ফাৰ্মত এতিয়া বনাইছো।
উম ঠিকেই আছে মানে ব্ৰইলাৰৰ ফাৰ্মটো খুলিলে মানে ভাল নহয় মানে তোমাৰতো মানে ফিচাৰি আছে ন সেইটোয়ে কৈছিলো।
উম
ঠিকেই আছে বাৰু।
উম
তথাপিও মানে এনেই মানে ঘৰত মানে এনে অকমান কিবা হৈ থাকে ন টোক টাককে সেইটো দি চলি যায়
উম
পিছত কতো ফুৰিব নোযোৱা তুমি?
নাই নযাও
কিয়
যাম বুলি ভাবিছিলো এতিয়া লগৰহঁতে কেঞ্চেলো কৰি দিছে
অ অকলেতো যাব পাৰ ন
নাই অকলে গ'লে ভাল নালাগে নহয় লগৰ লগত দিলে এঞ্জয় হয়
অ অ সেইটো মানে এঞ্জয়টোয়ে মেইন আৰু মানে লগৰ কেইটাৰ লগত গৈ পেলাই মানে ভাল ভাল লাগে ন।
উম। ল'ৰা মাৰ নেকি ইঞ্জয়টোৱে মেন।
উম। সেটোতো হয়ে। আমিও মইয়ো যাম বুলি ভাবি আছো।
অ ক'লে?
খৈত এ কিবা কিবাৰ চাইডে যাওঁ নেকি মিজোৰাম সেইটো চাইডে এইবাৰ যাম বুলি ভাবি আছো।
অ শ্বিলঙত বোলে ভিউটো ভাল বোলে।
অ শ্বিলঙতো ভাল লাগে শ্বিলঙত মানে গৈছিলোঁ। এই যোৱাবাৰ গৈছিলো শ্বিলঙত।
হয় নেকি? এনে ভিউ কেনে কৰ?
এ মজা তাত পুৰা মানে বহুত ক্লিন একদম।
তাতে বোলে এনে এনি টাইম বোলে বৰফ পৰি থাকে বোলে হয়?
নাই মানে সেইট উম সেইটো বা এখন তুমি বা কোনটোবা চাইদি যোৱা ঘৰত ন নপৰে মানে ইমান। হয় নে অকমান অকমান যেনেকুৱা মানে পানীৰ টোপাল বোৰ পৰে।
আৰ বহুত বুলি ঠাণ্ডা বোলে তাতে।
অ তাত মানে এইটো মানে মেইন শ্বিলঙৰ সিটো চাইদি মানে ঠাণ্ডা আছ শ্বিলং মানে লাইটকোৰ মাউৰি মানে সেইটো চাইডেদি মানে চেৰাপুঞ্জিৰ সেইটো চাইডে চেৰাপুঞ্জিৰ সেটো চাইডে মানে বহুত বৰফ। মানে বৰষুণ পৰে ন মানে তাৰো মানে বহুত হাইট যে সেইটো কাৰণে মানে তাত মানে ঠাণ্ডা আৰেগি। গৰমৰ দিনত মানে সেইফালে মানে যোৱা ভাল আৰু কি।
অ তুমি গিছিলা নেকি তাতে।
অ গৈছিলো মই তাত তাত মানে দিনত মানে একদম এনে ফুৰিবই গৈছিলো এনে মানে কামত নাই যোৱা তাতে। ফুৰিবই গৈছিলো। অ লগৰ লগত ট্ৰিপত গৈছিলো।
ভাবি আছো ৰ অ।
অ যাবা সময় মিলাই পেলে। মই মই গৈছিলো যোৱা মানে তাত মানে গোটেই ফুৰে মানে। বৰষুণো পৰে ৰ'দো দিয়ে। ইফালে মানে নিয়ৰৰ পৰে মানে এভ্ৰথিঙৰ। চব বস্তুৱে পৰে মানে আগৰ গিলা তুমি ক'ত যাম বুলি ভাবি আছা হেল্ল' হেল্ল' ক'ত তুমি ক'ত যাম বুলি ভাবি তুমি কি অৰুণাচলত যাবাই।
নাই অৰুচলত তাতে নেযাওঁ।
অ তোমাৰ আৱাজটো কিবা শুনাই নাছিলো মই।
অ ময়ো তোমাৰ অৱস্তো শুনাই নাছিলো আমি তাৰমানে ভাবি আছিলো কাশ্মীৰত যাম বুলি ভাবি আছিলো।
অ ট্ৰেইনেদি যাবা নে নে ফ্লাইট এ দি যাবা।
নাই আমি তাৰমানে কিবাহত যাম তাৰমানে নিজৰ নিজৰ বাইক লৈ যাম তামানে
অ কি বায়েক আছে তোমাৰ অ অ লং ড্ৰাইভত যাবা।
অ
কি বাই গ আছে তোমাৰ
মোৰতো কিবা আছে জেডেক্স টেনাৰ
অ জেডেক্সটেনাৰ অ মানে সেইটো বাইকটো বহুত দাম ন
অঁ বহুত দামটো
উম এনেই বাইশ লাখ মান পৰে কিজানি চাগে ন
নাই মইৰটো পঁচিছ পৰিছে
অ হয় নেকি
উম এনে ডাউন পেমেণ্ট উ ওঠৰৰ মান দিছিলো ডাউন পেমেণ্ট
অ অ
অ তিন বছৰৰ কিস্তি মাৰিছো
এ তাতে মানে পুচিছ পঁচিছ লাখ গ'ল
অ তাৰমানে কিস্তি মাৰি আৰু কি তাতে ডাৱন কিবাহত
হাআ হেল্ল'
অ টোটেল মিলাই মেলি এ পচিছ পঁচিছ গছে
অঁ ঠিকে মানে বহুত পৰিছে দেখোন
অ তাৰমানে কি কবি আৰু
উম
তাৰ ড্ৰিম হয় এইটো এই কাৰণে আৰু
অ ড্ৰীম বাইক লৈছে মানে
উম
টো কম বছ তেনে ন
তুমি কোন কোন আছা
কিল পাটি মই ন লগৰ লগত আছো প্ৰথম
হয় নেকি
উম মানে অকমান ফুৰিব আহিলো এইটো মানে শিৱসাগৰত মানে ফুৰিব যাম বুলি প্লেন বনাই আছো ন সেইটোৱে
অ তোমাৰ এনে ড্ৰিম নাই নেকি
আছে বহুত আছে
হয় নেকি
উম তুমিতো ড্ৰিম বাইক ললায়ে উম উম ঠিকেই আছে কত আছা তুমি এতিয়া
টুটু টু টুত
হেল্ল', কত আছা তুমি এতিয়া।
হা,
ক'ত আছা তুমি এতিয়া।
নাই বাটতে আছো এনে বহি।
অ আজিতো বহুত গৰম হৈছে ন।
হা,
আজিতো বহুত গৰম দিছে।
অ আজি বহুত গৰম দিছে।
অ আহিছে।
অ কি কবিআও গম দিছে লাইনটো আমাৰ দে লাইন কাৰেন্টো নাই।
উম উম আৰু নাই আমাৰ নাই আমাৰ ইপিনেও নাই বহুত গৰম দিছে আমাৰ ইপিনে।
অ হয় নেকি হয়।
উম
উম
হ'ম, উম পুৰা বুলি যা চজ হাজাৰ,
এতিয়া তুমি এই খনেৰ ঘৰত যাবা।
যাম অকমান পিছত উম,
উম
নাই দিম ৰ তোৰ স্কেনাৰ খন ওৱাটছাএপত দি দিম। ক'ত আছা তুমি এতিয়া।